কি কৰি আছা? মই সেই দোকানত আহিছো অলপ
এই মিঠাতেল লগবাইছোঁ
অ', মাছ আনিছে না মাছ লৈছে তাকে তেল নাই।
কি মাছ?
ৰৌ মাছ।
অ', হয় নেকি ৰৌ মাছৰ ঠেং আছে নে নাই
ৰৌ মাছৰ ঠেং নাই।
হয় নেকি চাহ পানী খালে নে নাই?
চাহ খাইছো।
কিহৰে?
এই বিস্কুট।
অ'।
উম।
মিঠাতেলে আনিব গৈছে ন' আৰু কিবা
অ', মিঠাতেল নিমখ এনে অলপ হাৱা খাই আহিলো। তোমালোকে?
খবৰ পাতি ভাল?
কি কৰি আছা?
এনে বিচনাত বাগৰি আছোঁ আৰু কি
গৰম না?
উম।
নাই গৰম নাই যে বতৰটো ডাবৰীয়া বতৰ ন'
হয় নেকি?
আজি ঠাণ্ডা ঠাণ্ডা।
আমাৰ ইয়াতে আৰু লাইনটাও নাই আজি।
হয় নেকি ভাত কোনে বনায়?
হা? ভাত ময়ে বনাম, ময়ে বনাম।
মাছ, মাছ কিহেৰে বনাব?
মাছ আৰু এই কিবা মেষ্টা টেঙা।
অ', এই ৰাতি মেস্তা টেঙা খায়?
অ', খাওঁ আমি গোতেই।
হয় নেকি আমি আৰু ৰাতি টেঙা নাখাওঁ।
এ আমি একেবাৰে মূৰাৰ পৰা গোটেই ঘাং খাৰে টেঙায়ে-
হয় নেকি নাই ৰাতি টেঙা খালে বোলে বেমাৰ হয় বোলে তাৰ কাৰণে আমি নাখাওঁ।
উম হয়, বোলে তথাপি খাও আৰু।
অ', আচ্ছা।
চাহ খালে নে নাই?
চাহ খাইছো ৰ কেতিয়াবা চাহ খাইছো।
অ'।
বাকী তুমি এনেক কতো ঘূৰিবা চুৰিবা নাজা নেকি?
ঘুৰিবা যাম বুলি ভাবি আছো তো।
ক'ত যাব?
কত মানে এই কিবা জুবিন ক্ষেত্ৰ চাবা যাবা লাগিব। যাবা, যাবা নেকি?
যাম বুলি ভাবি আছোঁ ৰ জুবিন ক্ষেত্ৰ চাব মই যোৱাই একবাৰো যোৱা হোৱা নাই।
অ', ময়ো যোৱা নাই যাম যামকে যোৱাই হোৱা নাই।
অ', আগতে যোৱা নাই।
যোৱা নাই।
অ', এনে বৰ্তমান কি কাম কৰে আপুনি?
মই।
অ'।
এ বৰ্তমান আছো আৰু এনেই।
অ'।
বেকাৰ।
হাউ হা হাউচ ৱাইফ নেকি?
অ', অ'।
অ', হাজবেণ্ড কি কৰে?
হাজবেণ্ডে চাকৰি কৰে।
অ', চাকৰি কৰে মানে ঠিকেই আছে।
অ'।
আৰু তুমি ঘৰতে এনে থাকাঁ?
মোৰ ঘৰতে অ', বেকাৰ।
পোৱালি আছে নে নাই?
পোৱালী আছে এটা ল'ৰা।
অ', স্কুলত যায়?
স্কুলত দিছো অ'।
কোন ক্লাছত?
এ কি মুকুলত।
অ', এইবাৰ হেনো ফাৰ্ষ্ট দিছে অ'। কিহত দিছে এইটো প্ৰাইভেট নে চৰকাৰী?
প্ৰাইভেটে হয়।
অ', প্ৰাইভেট প্ৰাইভেট আজিকালি চ প্ৰাইভেটতো দে।
অ'।
এতিয়া তুমি কেতিয়া যাব এইটো হেৰিটো কি কয় জুবিন ক্ষেত্ৰ-
জুবিন ক্ষেত্ৰত এই কিবা পোৱালিটো স্কুল খোলাৰ আগে আগে একদিন। যাম বুলি ভাবিছোঁ।
অ' গৰমৰ বন্ধৰ লাষ্টত যাব?
অহ'
ঠিকে আছে, কোন কোন কোন কোন কোন কোন কোন যাব।
এ আমি আছোঁ, কেইটামান স্কুলৰে বান্ধৱী।
অ' আচ্ছা, অ' ঠিকে আছে। মই ভাবিছোঁ ফেমিলি লৈ যাব নেকি?
নাই ফেমেলি নাযায়।
অ' হাজবেণ্ডে তোমাক ক'তো ফুৰাব নি নিয়ে নেকি?
হাজবেণ্ড ব্যস্ত
অ'
উম।
কি জব কৰে আৰু চাকৰি কৰে ন কি তেওঁলোকৰ গৰমৰ বন্ধ নাই নেকি?
গৰমৰ বন্ধ নাই তেওঁলোকৰ হ'ম হ'ম।
অ' দুপৰিয়া কিহৰে দি ভাত খাইছা?
আমি দালি আৰু আজি দেওবাৰ নহয়, মাংস আনিছিলে।
অ'
গাহৰি অ' আৰু কোনোবাই কোনোবা। গাহৰি নাখায় আৰু বেলেগ হাঁহ খাওঁ আহ খাওঁ খাওঁ। তোমালোকে নোখোৱা।
ঠিকে আছে, নাই আমি নেখাওঁ আমি বামুণ মানুহ ন। আমি গাহৰি এইবোৰ নাখাওঁৱেই। আমি খালি ছাগলী মাংস খাওঁ।
অহ'
ছাগলী তাৰপিছত পউৰা মাংস।
অ' পাৱৰা মাংস লো পেছাৰ কাৰণে ভাল ন।
হয়, হয়, লোৰা পেচাৰ কাৰণে বহুত উপকাৰী বহুত।
উম। মই আৰু নাখাওঁ। মই নাখাওঁ, একবাৰো খোৱা নাই মই আৰু।
অ' আচ্ছা কিবা বেমাৰ চাগে তোমাৰ।
বেমাৰ নাই তথাপি খাই খাব মন নহয় সেইকাৰণে নাখাওঁ।
অ'
বহুত মই কিবা কিবি বনাম আৰু এতিয়া দেৰিকে গৰম লাহেকে বনাম।
অ' হয়া নেকিয়া।
উম, পোৱালিটোক অলপ পঢ়াও।
অ' সন্ধিয়া পঢ়াই মানে।
আছে অ' গৰমৰ বন্ধ দিছে নহয় পঢ়বাৰ নোখোঁজে।
উম, অ' আচ্ছা উম।
উম।
আমাৰ এই পৰিবাৰৰ মন নাযায় এনেগৈছিল আগত। তেআখনতে আমি আৰু বেলেগক কি ক'মতে।
উম। আৰু স্কুল খুলিলে আৰু দিগদাৰ দিব। নতুন, নতুনৰ নিচিনাই কান্দা কাটি লাগিব।
উম্, উম্, হয় হয়, তোমালোকৰ ফালে আজি বৰষুণ আহিছে নেকি?
অ', অলপ অলপ আহিছিলে। ইমান বেছি অহা নাই অলপ। বৰষুণ আহিছে, তথাপি বহুত গৰম।
ফোনটো আহিয়ে আছে।
অ', বৰষুণ দিয়ে আছে। বৰষুণ থাকিলেও, বহুত গৰম।
বৰষুণ উম্, উম্, গৰম মানে- নক'বা আৰু ফেন নাথাকিলে থাকিবই নোৱাৰি।
উম। উম্। আৰু অকমান বৰষুণ পৰিলে আৰু লাইনটো ডিষ্টাৰ্ব দিয়ে।
ছিলে নেকি?
অ', বজাৰত গৈছিলোঁ, হয়, হয়, গৈছিলোঁ। মাংস, মাংস আনিছে ছিলো আৰু কিছুমান এনে কিবা বজাৰ আছিলে কিবা কিবি আমাৰ আৰু
সাপ্তাহিক বজাৰ হয়।
অ', সাপ্তাহিক বজাৰ হয়।
অ',
তোমালোকৰ সপ্তাহিক, হা। গাহৰি, চাৰিশ। চাৰিশ টকা, তোমাৰ সেইফালে কিমান কে। অ',
আমাৰ এইফালে চাৰিশকৈ কিলো, আমাৰ ঘৰতে দিব আহে। খালি অৰ্ডাৰটো দিব লাগে আৰু কি। ডেলিভাৰী বয় আছে ন। আম- আমি হেৰি অনলাইন, অনলাইনতে চব শ্বপিং কৰোঁ মানে।
অ', অনলাইনটো বেছি চলে আৰু আজিকালি ন।
হয়, আমি অলমানে উলাব নলাগে, ৰাস্তাৰ বাহিৰত।
উম্, আমাৰ আৰু গাঁৱলীয়া জাগা।
িয়ে ন নে
উ
উম্, আমি গুৱাহাটীত থাকো না।
হা,
গুৱাহাটীত এতিয়া বান, গুৱাহাটীত এতিয়া বানপানী হৈ আছে।
অ', বানপানী হৈ আছে বোলে। নিউজত দেখা পাইছোঁ।
উম্, অসমৰ এইটোয় সমস্যা ন, বানপানীৰ সমস্যা।
সেইতো।
ৰম ল
তোমাৰ দোকান কৰা হ'ল নে হোৱা নাই।
অ', হৈছে মই ঘৰত গৈ আছোঁ কথা প
অ', অ' কি কি ললে, খালি তেলে ললে।
তেল ললোঁ, নিমখ ললোঁ আৰু পোৱালিটাৰ কাৰণে অলপ খোৱা বস্তু ললোঁ।
আচছা ঠিকে আছে, হয়, হয়, নহ'লে কান্দিব।
অ', অ'।
আজিকালি ল'ৰা ছোৱালী বা দোকানৰ বস্তুহে বেছিকে খায়।
অ', আগতীয়াকৈ ঘৰত লৈ থিলিও দোকনত আহিবই লাগে সিহঁতক।
হয়, হয়, হয়, হয়। হম, কামাখ্যা নাযায় নেকি আপুনি যে আমি কামাখ্যা নাযায় নেকি গৰমৰ বন্ধত যে লাষ্টত যাম বুলি কৈছো।
অ'।
অ', তাতে কিবা জুবিন ক্ষেত্ৰত গ'লে চাওঁ কি হয়, টাইম বান্ধ খালি যাবা পাৰো। একবাৰ।
হয়, আমি মানে এইটো এইবাৰ এইটো এইবাৰ দৰমহাটো পালে মানে যাম বুলি ভাবি আছো আৰু আমি।
অ'। যাবতো মন যায়।
উম, এই আম্বুবাচীত গৈছিলোঁ ভাল একে ফটো উঠিবই নাপালোঁ।
উম।
হেল্ল'।
কি? হেল্ল', হেল্ল'।
হেল্ল'। আহ দাদা, দাদা কত আছে?
মই এনে অকমান বাহিৰত আছোঁ, তুমি ক'ত আছা এতিয়া?
মই এতিয়াই ঘৰতে ৰুমত আছোঁ।
অ', চাহ খালা নে নাই?
নাই চাহ খাইছোঁ আৰু কেতিয়াবা, এই কিবা হেৰিয়ে খাই আছো। এতিয়া ম'ম' খাই আছোঁ। দোকানত আহিছিলো ম'ম' খাব, অ', নাই, নাই দোকানত আহিছো।
অ', মই আৰু নিজে বনাইছ নেকি।
আমাৰ ওচৰতে ঘৰৰ সন্মুখতে দোকান দিয়ে ন ধুন
অ', অ' হয় নেকি?
বিশ টকা ফুল প্লেট চল্লিছ টকা।
অ', পিছত অকলে গৈছে নাই এনে লগৰ লগত? উম।
এ, অকলে এইটো অ', ঘৰৰ সন্মুখতে আৰু কি লগৰ লাগে।
অ', হয় নেকি? মই এনে অকন বাহিৰত-বাহিৰত আছো।